হেল্ল'।
খবৰ খাতি কেনেকুৱা?
খবৰ খাটি ভালে।
চলি আছে, বেছি হাহি দিলে আকৌ দিগদাৰ আছে।
অ', অ', হয়। ভাত বনাইছা নে নাই?
তোমাৰ বনাই হে আছে।
উম, অ', তুমি ভাত চাত বনাব জানা নে নাই?
মোৰ চব
চবেই চব জানে, মোৰতো এহে নাজানে মানে কিয় জানো।
মই আনকি ঘৰ সাজালৈকে পাৰালৈকে চব। মোৰ এইবিলাক নাই, চব জানিব লাগে, এতিয়া মাইকী মানুহে, মাইকী মানুহে কৰিব লাগিব বুলি কোনো কথা নাই নহয়, চবে কৰিব লাগিব। অ', অ', গম পালোঁ।
আমাৰ, আমাৰ পাপাই চব কৰে।
চব কৰিব লাগে, সৰু, ডাঙৰ বুলি কোনো কথা নাই নহয়।
উম, চবে চব মানে কৰি দিব লাগে এতিয়া কোনোবা মাকে বা তোমাৰ বেড ৰেচত আছে বা ঘনীয়েকে আছে, এতিয়াতো কৰি দিব লাগিব নে
অ'
মানুহ ল'ৰা মানুহৰ ভাগৰ থাকে, ছোৱালী মানুহৰো ভাগৰ লাগে সিমানে কথা
সেইটোৱে
মই গম পাই যাওঁ কেতিয়াবা মাৰ বেমাৰ হ'লে গোটেই ঘৰৰ কাম কৰিব লাগে যে, মই একদম নোৱাৰা হৈ যাওঁ আৰু শুই যাওঁ নোৱাৰো আৰু মোৰ গাটোৱে কাম নকৰা হৈ যায় ৰাতিলে আৰু।
হয়
হা
বোলো হয়, নেকি বোলো সেইটো
উম, হয় ত' বেছিক কেতিয়া হয় জানা? ৰাতিপুৱা যেতিয়া উঠি পেলাই এ, মানে ৰাতিপুৱা জল্দি, জল্দি উঠিলে যে, তেতিয়া বেছি গাটো বেয়া লাগে ৰাতিপুৱা জল্দি উঠি পেলাই তুমি কটিনাৰ কাম কৰি থাকা তাৰ গাটো মানে বহুত সোনকাল পায় এই নহয়, মানে কি হয় ভাইটি কুল হ'লে তাক মানে পঠাব লাগে ন! ত' তাক পঠাবলে ছটা নাবাজোতে উঠিব লাগে বাকী টিফিন, চিফিন ভাত, চাত বনাই পঠাব লাগে তাৰ পাছত গোটেই ঘৰৰ কাম কাজ আছে, আকৌ ভাত বনাবলৈ আছে, সেইবোৰ কৰি পেলাই মানে নোৱাৰা মানে কিবা লাগি যায় গা দাৰ আৰু
বা
আৰু ৰাতিপুৱা খাবলৈও মন নাযায় ইমানকে না মাৰ বেমাৰ হলেহে কৰো, বেমাৰ হলেহে কৰো। অ', বাট হব লাগে কিন্তু কোনোৱেই নহয়।
হয় নেকি?
অ'।
বাকী এতিয়া খানা বনাই আছা নেকি?
খানা পিনা মায়ে বনাব কিবা কিবি চবজি তবজি কাটি আছে কি কৰে বা।
কি বনাইছে বা, মাংস চাংস আছে নেকি চাগৈ?
নাই নাই, মাংস চাংখ আনা নাই, আজি দুপৰীয়াহে মাছ, মাছ বনাব চাগে, মাছ বনাব চাগে।
চাইকেল মাৰি পেলাই।
গাৰি, বাইক নাই, সেইকাৰণে চাইকেল মাৰি
আছে নহয় বাছ আছে নহয়।
বাছ এই ৰাতিখন ক'ত পাবা তুমি।
উম, নাইট ছুপাৰ ন'ছলে।
নাই ছুপাৰ পাৰ ৰখি থাকোঁতে ৰখি থাকোঁতে মই তোমাৰ ঘৰত মানে চাইকেল লৈ পেলাই পায়ে যাম।
উম, মই চাইকেল চলাব নাজানো।
চি, চি।
মই এদিন চলালোঁ, এদিন চলাই পেলাই ইটাই চিটাই পৰিলোগে।
এনেই স্কুটি?
নাজানো মই, একো নাজানো চলাব মই গাড়ীহে চলাব মই যে নিশিকো যা আকৌ গাড়ীয়ে শিকিম চলাবলে।
হা?
অঁ।
মানে, আ নহয় এই কি এটা কথা আছিলে ৰ'বা দেই, এতেৰি এ তেৰি ৰখা-ৰখা। মানে ডাইৰেক্ট মেইন ইঞ্জ ইঞ্জিন আৰু।
মই কৈয়ে আছো পাপাক শিকাই দিবলৈ শিকাই দিয়া নাই।
কাম কৰা ঐ তুমি কাম কৰা, এইবিলাক শিকাই ডাইৰেক্ট উৰা জাহাজ খন শিকা।
উম, সেইখন উৰাজাহাজ খন শিকিবলৈ আৰু মোক কোনে দিব সেইখন ইমান কৰ'ৰ পাতি নহয় নহয় আৰু উৰাজাহাজখন শিকিবলে মই লৈ লওঁ নিজেও মৰিম বেলেগকো মাৰিম।
তুমি এটা মানে কৈ পেলাই মানে তাত যদি যোৱা, শিকিবলৈ যোৱা তেতিয়া তুমি ডাইৰেক্ট কৈ-কৈ দিলেই হ'ল যে এই আপুনি চাই লওক ম
উম, হয় নেকি।
এতিয়া আৰু বাকী পেচেঞ্জাৰ কেইটা আৰু ৰাম নাম চৈ ৰাম নাম চৈত্ৰ হে বুলি পিছদিনাখন লিখিব লাগিব আৰু।
নিউজত আহি যাব আৰু হেডলাইন।
নিউজত মানে বা ইণ্টাৰনেচনেল নিউজ হ'ব গে, বোলে আমুটো জেগাত ইমানখিনি পেছেঞ্জাৰ মৰিল। বতৰ বাৰু এতিয়া বাৰু ভালে
বৰষুণ দিছিল নে নাই আমাৰ যে বৰষুণ দিয়ে থাকে।
অঁ দিয়ে আছে আমাৰ দিবই মানে আ তোমাৰ গোটেই দিনটোতো তোমাৰ তিনি চাৰিবাৰ দিবই এতিয়াও তোমাৰ ক'লা ক'লায়ে হৈ আছে বৰষুণ দিব আকৌ ৰাতিলে।
আমাৰ ইয়াতো বাৰু ক'লা- ক'লা অকমান হৈ আছে।
কিন্তু ৰাতিপুৱা নিদিলে হ'ল ভাই, মই মানে চাৰিটা বজাত উঠো টো। চাৰিটা বজাত উঠি পেলাই মানে হেৰি কি টো তোমাৰ এই তোমাৰ ফিল্ডত যাওঁতো।
দৌৰিবলে।
এ দৌৰো কেতিয়াবা আকৌ ওৱাকো কৰো।
কিয় পুলিচ চুলিচৰ ট্ৰাই কৰি আছা নেকি হে।
প্ৰভু নাই- নাই কৃষ্ণ। সেইবিলাক আমাৰ এনেও নালাগে মই গম পাওৱেই, গম পাইচা নে নাই, সেইবিলাক আমাৰ জেনেৰেল কাচ পৰি যায় যে।
কি লিংকৰ আৰু কপালৰ কথা।
কপালৰ কথা ৰখা, এই এইকিদিনৰ ভিতৰতে মানে ভাল খবৰ এটা শুনিব পাবা যদি ভগৱানে কৰে।
অঁ ভাল খবৰটো খোৱা মানে শুনিবলৈ পালে, এইটো কি কয় জৰ্ণালীৰ হাতত মিঠাই দি পঠাবা।
মানে এই তেনেকুৱা মানে-মানে গভৰমেন্ট জবেই হয় আৰু। চেন্ট্ৰেল গভাৰমেণ্ট। যদি হৈ যায়, তেতিয়াটো মোৰ ভাগ্য ফুলি গ'ল আৰু।
নত এ নাই নাই মানুহটো আহিয়ে থাকে। সনে এইবোৰ হৈ থাকে কি তুমি শিক্ষ এটা মানে লাইফৰ মানে,
কালি মানে ত ম তাৰ ন এমত তোৰ নে ইণ্টাৰভিউটো আছে। ঘৰতে বহি অনলাইন ইণ্টাৰভিউ আছে সেই ইণ্টাৰভিউটো যদি, ভাল যদি দিব পাৰো আৰু প্ৰভু আৰু কি চিলেকন তোমাৰ এইটো ইণ্ডাষ্ট্ৰিৰ কাম ইণ্ডাষ্ট্ৰি গভৰ্মেট ইাষ্ট্ৰ তোাৰেট্ৰ গভৰ্মেট
উম মানে থাকে কিছুমান বস্তু যোনবোৰ মানে আমি নাজানো বহুতখিনি বস্তু আমি নাজানো তেনেকে বস্তুবোৰ থাকে সেইবোৰ ব্তু ফটকৈ গম পাল ভাল হয় আৰু
এইটোও মানে তোমাৰ এই, মোৰ সেইটো হোজাই মানে এজনী বাৰজনী মানে, ব এজনী মানে কালি মানে মোক মেছেজ কৰি দেই প্ৰথম মানে একদম জমনি হৈছে শুনিবা দেই প্ৰথমে দিলে তোমাৰ হেপী বাৰ্থডে দেই আৰে ভাই মোৰ মোৰ হেপী বাৰডেটো তোমাৰ ন তাৰিখে ন জুনত আছে
উ হৈ গল মানে
হৈ গ'ল তাই আকৌ কাক মানে মোক হেপী বাৰ্থডে দিছে মই খুজিছো কাৰ বাৰ্থডে এই নাই নাই ভাইক ভাই পঢ়়িছিল বেঙগলী ছোৱালী দে, ভা এটা পঠাইছিলো বা তোমাৰ লগত গুচি গৈছে। তাৰপিছত আকৌ মানে মেছেজ কৰিব মানে ভইচ মেচজ দিব ললে দি দি হৈ গ'ল তাৰপিছত মানে সুধিছে এনেকুৱা অনলাইন জব কেইটা জব আছে তুমি কৰিবা নেকি তোমাৰ ভাইটি হিচাপে কৰিছো কৰিবা নেকি মানে তায়ে মানে থিক কৰি দিয়া বস্তুটো ক'ব গ'লে
টো অনলাইনে হয়।
অনলাইনে হয়।
এনে ৱ'ৰ্ক ফ্ৰ'ম হ'ম আৰু।
ৱ'ৰ্ক ফ্ৰ'ম হ'ম।
উম, বেলেংকুৱা। মোৰ কিবা-কিবি মানে এইটো যেতিয়া মানে যাম আৰু কলেজ
কিন্তু মই এটা কথা বুজি নাপালোঁ দেই এটা কথা মই বুজি নাপালোঁ মোতকে ইমান মানে কোৱালিফিকেশ্যন থকা ল'ৰা দেই। এনেকে বি এ পাছ কৰা, এ পাছ কৰা ল'ৰা তোমাৰ মানে সেই চাকৰিটোৰ কাৰণে মানে একেলগ আ, মানে হেৰি কৰিছোঁ। মানে এপ্লাই কৰিছোঁ দেই। কিন্তু মোৰ নামটো আ আমাৰ চিলেক্ট হৈ গ'ল নামটো ৰিজেক্ট হৈ গ'ল।
কোৱালিফিকেচনৰ ওপৰত কথা নাথাকে, কিছুমান ওপৰত কথা থাকে, আৰু কিছুমান কপালৰ ওপৰত কথা থাকে।
সেইটোও হয় বাৰু দেই। মই নিজে চকদ হৈ গৈছো, মানে বি এ পাছ কৰা লৰা মোতকে এনেকে তোমাৰ হেৰি হৈ গ'ল।
উ, হৈ যায় কেতিয়াবা ভালহে তুমি এইটো ভালহে পাব লাগে, স্বক হোৱাকে তুমি বেছি ভাল পাব লাগে এইটো।
বাকী এতিয়া ভাত পানী কেইটা বজাত খোৱা হ'ব?
নাই ভাত-পানী আমাৰ দেৰি হয়, এঘাৰটা বাজি যায়।
অ', মা।
উ, সোনকালে খাব নোৱাৰো আমি।
মইতো বাৰু বাৰটাত শোও বাৰু দেই, সেইটো মিছা কথা নকওঁ। মানে তোমাৰ চাৰে দচটাত ভাতকেইটা খাই পেলাই, আধা ঘন মান ৱক কৰিদিলো। তাইছত অ', শু শুই দিলোঁ।
মোকো কৰা নাই আৰু মোৰো হোৱা মানে, ঘৰৰ এইগাল ইফালে সিফালে ঠিক কৰোতে সেইবোৰ হৈয়ে
না, না, মই বাহিৰত আহি ৱক নকৰো নহয়, তোমাৰ ভাত খোৱাৰ পিছত যে, তোমাৰ ঘৰতে যেনিবা তোমাৰ দছ পাক হেৰি কৰি দিলো। ভিতৰতে তোমাৰ জোন ৰুমটো আমাৰ।
অ', হয় ন, ময়ো জানদা ঘৰত ইফালৰ পৰা সিফালে ফালে গৈ থাকোতে হৈয়ে যায়।
অ', দচ পাক মানে, দচ পাক নহয় মানে আধা ঘণ্টা খোচ কাঢ়িবই লাগে।
আধা ঘন্টা, মই মোৰ আধা ঘন্টা হৈ যায় আৰু কিবাকিবি সৰু সুৰাকৈ কাম কৰোঁতে কৰোঁতে। আধা ঘণ্টা হৈ আছে।
আকৌ মোবাইল টো চালেতো আৰু ৰাতি টোপনি
মোৰো দেৰিহে হয় আৰু বাৰটা এটাকে আৰু দেৰি হয়।
সেইদিনাখন এই, সেইদিনাখন এই শুইছে আত আমাৰ এগনাই আমাৰ যে, যে, যে।
অ'।
আমাৰ এইজনা শুইছে সেইদিনাখন দুটা বজাত।
দুটা দুটা মাত্ৰ সেইদিনাখন চাৰে তিনটাত শুইছো।
তাৰ আগদিনাখন বাৰু জলিকে শুইছে দেই। তাৰ আগদিনাখন মই তাইক চাৰিটা বজাত জগালো, তাই হেনু কোনো কোনো দিনাখন নুঠে। সেইদিনাখন জগাই চাই-চাৰিটা বজাত উঠাই পেলাই তাই একদম মানে পুৰা খোচ কৰাইছো বাপ্পেকে তাই মানে ভৰিত এইবাৰ মানে একদম মাত লৈ লৈছে আৰু।
উম এ বিষা- তাই যে ভৰি হাত বিষাই বহুত বিষাই
আৰু তাই এনেও শকত ন মানুহটো শকত অ শকতৰ কাৰণে তাইক মানে বহুতো হেই এইবোৰ কথা তাইক মই পিছদিনাখন জগাব আহিলো দেই এই বোলো মোৰ ভৰি কেইটা কোৱাই নাই উ- উঠিবলে কাৰণে
বিষাই বিষাই বহুত বিষাই বহুত এ মাচাজে টানি দিয়ে যে
উম
তাই স্কোৱাচ কৰিলে দেখোন আৰু মৰিব
হেই সেইটো আৰু দিগদাৰহে আছে তাক তাইক মই হেৰি কৰিব দিলো দেই মানে এই দছ পাক ঘূৰাৰ পিছত ফিল্ডখন
উম
ফিল্ডখন তুমি আ এক পাক ঘুৰিলে আধা কিলোমিটাৰ ঘুৰা হয় আধা কিলোমিটাৰ ঘুৰা এক পাক ঘুৰিলে হা তেনেকে দহ পাক ঘূৰাইছো তাইক তাৰ পিছত দহ পাক ঘূৰাৰ পিছত তাইক মই হেৰি য়োগা কেইটামান কৰিব। দিছো নাই বোলো নকৰো বোলো মোৰ ভৰিয়ে মাত লৈ লৈছে বোলো।
কিলোমিটাৰ হল আৰু তুমি যে অ' সেইটোৱে মানে আহ এপাক ঘূৰিলে যদি তোমাৰ যদি আধা কিলোমিটাৰ
অ' অ' অ' সেইটো হয় তাইক পাঁচ কিলোমিটাৰ খোজ কাঢ়োতে তাই ফুপনি ওলাই গ'ল আৰু
হে মইতো কেতিয়াবা আমাৰ স্কুলৰ পৰা আমাৰ ঘৰলৈকে খোজ কাঢ়ি আহোগৈ কিমান দূৰ আমাৰ স্কুল সেইটো চাইদে ঘৰ এইটো চাইদে
সেইটোৱে,
উপায় নাই যদি হাতত পইচা নাথাকিব পাপাহঁতো বোলে নাই ৰখি আছো ৰখি আছো ৰখি আছো নাহিলে পাপা হ'ব আৰু দে, খোজ কাঢ়িয়ে যাও। এ দূৰ আছে, বহুত দূৰ আছে, মানে নাজানো হ'ব তোমাৰ, মানে আমাৰ কি হৈছে, কি ক্লক টাৱাৰ আমাৰ। আদৰ্শ যে, আদৰ্শ-আদৰ্শ পৰা সোমাই আহি আদৰ্শপা আৰু ভিতৰতে সোমাই আহিলে আৰু স্কুলতো আছে সেইফালে মধু
অও, তবলে চাৰি কিলোমিটাৰ দূৰ আছে।
অ', তেনেকুৱা আৰু তাৰুকে ভিতৰত সোমাব লাগে, তাৰ মানে আদৰ্শৰ পৰা ইয়ালৈ ধৰা কি দেৰ কিলোমিটাৰ মান সোমাব লাগে।
অ', টানি টানি সেইমান ধৰি লৈছো চোৱা, পাঁচ কিলোমিটাৰ। অ', পাঁচ ছয় কিলোমিট দূৰ আছে এইটো।
কথা পাতি পাতি পাতি, আহি আহি পাই যাওঁগৈ আৰু। আমাৰ ভাইটি থ্ৰীত।
অ', মানে সৰু হৈ আছে।
অ', সৰু মোৰকে দচ বছৰ সৰু হি, হা।
কথাকেইটাত চাগে সত্তৰ বছৰীয়া বুঢ়া।
এ বা, তাৰ কথা, আজিকালি পোৱালিৰ কথা মানে কি কম আৰু
অ' অ' অ'
দিয়া ঠিকে আছে দিয়া।
নাই, অ'
উম হব দিয়া।